হেল্ল'। হেল্ল'। অ শুনিছানে
অ শুনিছো
কোৱা
কি কৰিছা
এ আছো কেক এটা অৰ্ডাৰ আছিলে তাকে বনাবলে বনাই আছোঁ আৰু
অ অ অ
তুমি কৰিছা
হয় নেকি এ ভাত বনাই আছিলো।
অ ভাত খোৱা নাই।
ভাত খোৱা নাই ৰাতিপুৱা পুৰি আৰু চেৱৈ খালো
অ
কি খালা তোমালোকে
আমি ৰাতিপুৱা ভাত খালো মাংস ভাত চাৰে আঠটাতে খালো ভাত এই কালি লোকেল মুৰ্গী আনিছিলে ছোৱালীজনী আহিছিলে যে জুনুকা তাই লোকেল মুৰ্গী আনিছিলে তাকে মাংস বনাইছিলোঁ। ছিলো তিনটা মানুহে আৰু তাৰপৰা সেই মাংস থাকিলে আকৌ ৰাতিপুৱা সেয়া মাংস আছিলে আৰু ভাত বনালোঁ
অ
চাৰে
তেনেকুৱা এতিয়া আছে নে গ'লগে
গ'লগে
অ কেতিয়া আজি
অ আজি গৈছেগে দহটা বজাতহে গৈছে গাড়ীত উঠাই দিছে তেজপুৰলৈকে
অ তেজপুৰলৈকেহে নেকি মানে এটু কুৰ কে যাব
অ দেৰি হল যে যোৱা
অ
সোনকালে যাব মন কৰা নাই কৈছে হোষ্টেললৈ যাব মন নাযায় দেৰিকে যাম
অ
দিন দীঘল যায় এতিয়া বোলো একো চিন্তা নাই গাড়ীত
অ তাকে ভিন্দৌ ক'ত গ'ল
আছে এই চাৰিটা বজাতে গৈ ভাড়া এটা মাৰিলেগে বজাৰ আজি দেওবৰীয়া। তাপা আছে কালি ৰাতি এই ধাৰাসাৰ বৰষুণ এতিয়া আকৌ পাঁচটা বজাৰ পৰা কেনেকুৱা ৰ'দ ওলাইছে
এই আমাৰ ইয়াত দেখোন বৰষুণে নিদিয়া হ'ল বৰষুণৰ নাম নামৰ নিচানো নাই।
এসপ্তাহমানৰ মূৰত কালি ৰাতি দিলেগে একদম ধুনীয়া বৰষুণ ঠাণ্ডাও পেলালে ই পেলালে কি হ'ব আকৌ ৰাতিপুৱা পাঁচটা বজাৰ পৰা আকৌ এনেকুৱা গৰম তেতিয়া পাই ৰ'দ ওলাইছে
ইয়াত বৰষুণৰ হেৰিয়ে নাই গৰমত মোৰ কেতিয়াও ঘামচি নুঠে এতিয়া মোৰ আঙুলিয়ে চাঙলিয়ে হাতে চাত
সেই কালি আমাৰ সেই চতিয়াৰ পৰা আলহী আহিছিলে চতিয়া আলহীও কৈছে সেই চতিয়াত বৰষুণ হেনো কালি
ৰাতিপুৱা সমুলী আমাৰ ইয়াত আজি পাঁচ দিনমান হ'ল নেকি নিদিয়া
ইচ্ ৰাম আমাৰ ফালে কি
বিয়া আছে আজি টেলীন চুকত ইমান গৰমত
তাৰ বিয়া
এই তেলিয়া চুকৰ আমাৰ মামা মামীৰ ককায়েকৰ ঘৰত
অ অ
কালি তাই বিয়া কাপোৰ চিলাইছিলোঁ তিনিযোৰ সেয়া দিলোঁ আজি আকৌ বিয়ালৈ কেক লাগে
অ বিয়াতে কেক খুৱাব
অ আজি নহয় কেক কাটিব আজি খুবাউৰি যে
অ হেৰি বৰ প্ৰিয়া মানে
অঁ আজি ন কইনা ওলকাম কৰিব
অ অ
সেইকাৰণে কেক বিচাৰিছে
অ অ
দেৰিকে নিবলৈ কৈছো মানো পাঁচটামান বজাত নিবলৈ কৈছো ইমান গৰম বুলু
অ বিয়ালে নোজোৱা যেন
বিয়ালৈ যাম মোৰ মিটিঙো আছিলে পিছবেলা তিনিটা বজাৰ পৰা মিটিং এখনো আছে যাম নেকি বিয়ালৈ চাগে সন্ধিয়া মানেহে যাম নেকি বহুত গৰম যে
অ
উম কে
এতিয়া ৰ'দ চাগে
এই বহুত বেছি গৰম ততক
তাতে ভল্টেজ থাকে নে নাই
ভল্টেজ থাকে থাকে ফেনকেইখন একে ধুনীয়াকৈ ঘূৰিছে
অ এইয়াত হে কিনো ইয়াত হেল্ল'
এটা নানিলে নোৱাৰিছো অ
অ এয়াত অ শুনিছো শুনিছো নেটৰ্ক প্ৰব্লেম হৈ গৈছিলে
তাত কি ভল্টেজ নাথাকে
নাথাকে কোনোবা এটা সময়ত আহে আকৌ যায় এনেকুৱা ৰাতি চাগে এটাৰ পাত এটামান বজাত সি তিনটা মানলৈকে থাকে নেকি দুঘন্টামান বিমানও সুবিধা সৰু সৰু ল'ৰাটো নাথাকেই কান্দি কাতি পেচাব কৰিব নোৱাৰা হৈ গৈছেগে
এই হেৰি কে কুলা নীলা
অ উপায় নাই আকৌ দিন লৰ অ কালি সেইকাৰণে কুলাৰ এটা আনিলো। ফলাৰটো আনিবলৈ গ'লো- সেয়া গৰম নহয়। আজিহে সি এতিয়া ভালকে পাইছে ঠাণ্ডা পাই মানে। নে সেই প্ৰচ্ৰাৱ কৰিছে শুইছে কালিতো দিনটোত নুসুলেই হি
এই ক কাঁহৰ বাতি এটাত যে- ঠাণ্ডা পানী অকণ লৈ অকণমান মাজে মাজে নাড়িটোত দি থাকিম- থাকিব লাগে তেতিয়া মানে নালাগে কাঁহৰ বাতিত দিব লাগে।
এতিয়া
কাহৰ বাতি এ তাত যে ঠাণ্ডা পানী অকনমান নাড়িটোত দিব লাগে। তেতিয়া মানে ভিতৰলৈকে মানুহৰ মানে ভিতৰটোলৈ ঠাণ্ডাটো সোমাব-
এ সি আকৌ নৰখেই নহয়- নাথাকেই মানে শই নাথাকে চট ফটা-
আমাৰ শাহু মাহঁতে আগতে তেনেকুৱাহে কৰে
নহ নহ সেই তেনেকুৱা মইয়ো কৰি পাইছো ল'ৰা ছোৱালী- ছোৱালীক দিয়ে নিদিয়ে নাজানো মই নিজৰো হয় যে কেতিয়াবা পেচাবত- তেতিয়া ময়ও কৰোঁ তেনেকুৱা
অকণ তাক মানে একেবাৰে ফিয় পানী দিব নালাগে আৰু অকমান- নৰ্মেল ঠাণ্ডাটো দি-
উম তাকেইেতো ইমান গৰমত ল'ৰা ছোৱালীয়ে ঢেৰ কষ্ট। হা হেল্ল' এতিয়া হিৰি- কোমৰা, আলু, আৰু মাছ, -
আহঁ
শুনিছা নে অ কোমোৰা আলু, মাছ আৰু দালি আছে অ
কোমোৰা আলু মাছত টেঙা দি খোৱা টেঙা দি খোৱা। টেঙা দি গৰম যে-
অহ অহ তাকে-
টেঙা দি খাব লাগে নেমু চেপি দিলেও হ'ল-
নমু আছে বাৰু গছতে- উম উম কে
শেষ হ'ল প্লাম শেষ হ'লগে
কাম শেষ শেষ হ'ল যিকেইটা ছিলে চব পাৰি মেলি ভাগ কৰি দি দিলো- গৰম বন্ধ দিয়া দিনাই মালিকুৰণিলে দি পঠালো কেইটামান নিজে ৰাখি খালো আম খিনিও চব পাৰি মেলি। থলো আম এতিয়া আজি দুটাহে আছেগে আৰু মানে পকাই পকাই খাইছোয়ে আম। মানে হেৰি গছৰ পৰা পাৰি পকাই খাব লাগিব নহলে গছত ফাটি যায়
ধুম আম বুলি কয় ধুম
গছত মাত
অ সেইটো আম ধুম আম বুলি আহ ভাটি যামটো ধুম
অ এতিয়া আকৌ পকাৰ পিছত বহুত মিঠা আকৌ এতিয়া মিঠা পোৰা একদম উম
আম ধেই লাগি
আমু ঢেৰ প্ৰজাতি ধেই থাকে নহয় অ এতিয়া নাই
অ নাই নাই শেষ একবাৰে শেষ নাই নাই একেবাৰে নাই
অ লেটেকু পুলিতো পুলি লগালা নে নাই
লগাই থৈছো এতিয়া পনিয়াল জোপা লাগি আছে পকা নাই পিটিকি পনিয়ালজোপা লাগিছে বোলো পকা নাই খাবলৈ হোৱা নাই আনা
অ কেঁচা হৈ আছে অ
আনাজ কলি হৈ আছে সৰু হৈ আছে
অ আনাৰখ জানো আমাৰো লাগিছে নে নাই নে চোৱাই নাই আনাৰস আমাৰো আছে নহয় উম যোৱাবাৰ লাগিছিল তিনি তিনিটা
আমাৰ কঁঠালজোপা পিছতীয়া যে
অহ
আমাৰ ইয়াত আনাজ পাবলে নাই জেনেৱা খাব মন কৰিছে ছিলে চেণ্টাৰ নেপালো আনাছ
অ ইয়াতো পাই বাৰু মৰিগাঁৱতো পাই কালিয়ে দেখিছো নহয়
অ নাই নাপালো আমি বাপেকেও বিচাৰিলে মই কালি মিটিং আছিলে দীপুৱালৈ গৈছিলোঁ তাতো নাপালোঁ
ইয়াতো পাই ইয়াতে দেখিছো কালি মই
অঁ
উ অ এতিয়া যাওঁতে অ অ তাতে পাই নহয় সেই ঘহি গাত উ
বোলো ইমান গৰম দিনটো অহ
উম নাই দেউতাও ফোন কৰিছিল নহয় ভিতৰত বোলে সোমাবই নোৱাৰিল ৰাতি বোলে শুবই নোৱাৰিলে বহি থাকিলে পৰহি ৰাতি। গৰমত ভলটেজ নাথাকে যে তাতো।
টেবুল ফেন দুখন আছে দেখোন এখন লগাই ল'ব পাৰে দেখোন। টেবুল ফেন বোলো দুখন আছে।
জানো ফেন লগাইও নোৱাৰিলে নেকি চাগে বহুত বেছি গৰম। এই কৈছে একদম কতো থাকিম
চেনি আনোক লক একেবাৰে নোৱাৰিলা চাগে টেবুল ফেন দুখন আছে নহয় এখন সিহঁতি লয়
অ লগাই ল'ব পাৰিলে হয় দেখোন জানো মই নুসুধিলোৱে বাৰু তেবুল ফেনৰ কথাটো
অঁ
অহ
চাগে সিহঁতৰ ভিতৰত থাকিল চাগে বোয়াইক ঘৰ ভিতত আমাৰ ঘৰত আকৌ সেইটো গৰম নাই আমাৰ ঘৰত ৰাতি ঠাণ্ডা আমাৰ এখন ফেন চলিলে হল মই বেড কোভাৰ লৈ থাকোঁ গাত ঠাণ্ডা আমাৰ ঘৰটো কিন্তু সেই আমাৰ ইয়াত যে কাৰেণ্টৰ প্ৰব্লেম এদিন গোটেই ৰাতিটোৱে কাৰেন্ট নাহিলে
অ সেইটো কথা ইনভাৰ্টাৰ এটা লৈ ল'বা
তাকে হে কৈছো মই বোলো গুৱাহাটীলৈ গাড়ী আনিব যাওঁতে ইনভাৰটাৰ এটা লৈ আহিব
নোৱাৰা হৈছে অহ‌ আমাৰ ইনভাৰ্টাৰ এটা ল'লেও। হ'ল বাকী একো নালাগে টেবুল ফেন চেবুল ফেন আমাৰ ফে কেইখনৰ হাৱা বৰ ধুনীয়া ভল্টেজ চলটেজ।
অ টেবুল ফেনো আছে হ'বলা দেখোন।
বেয়া হৈ আছে সেইখন।
অ জোনুকাৰ ফেনখনো থাকি গ'ল।
অঁ সেই গাড়ী আনিব যাওঁতে আনিব লাগিব তাই কৈছে।
অ অ। দিয়া ঠিকে আছে তেন্তে তুমি কেক বনোৱা। অ কেক বনোৱা দিয়া তেনেতে। অ হব দিয়া অ।